হেল্ল', শুনা পাইছানে? ক'ত আছা?
মই ঘৰতে। তুমি?
ঘৰতে।
ভাত নাই-নাই আমাৰ আজি খানা আছে। তাৰে অকমান যা যোগাৰ কৰি আছো। উম। উম
তই কেনেকুৱা?
বতৰ বেয়া গৰম তোমালোকৰ ফালে?
এ বহুত গৰমো। কৰিব, উপাই নাই গৰমে গৰমে একদম অশান্তি লাগিছেগে আৰু।
হয় ইমান গৰম নিছে।
তাকে এ নাযাবা কবা। মানুহে যদি প্ৰকৃতিখন যদি ধ্বংস কৰি কৰি নি থাকে,
উম।
ন প্ৰকৃতিয়ওতো তাৰ অ মানে কি বুলি কম এতিয়া, প্ৰকৃতিক যেনেকে অনিষ্ট কৰিছে। প্ৰকৃতিও তেনেকে মানুহক অনিষ্ট কৰিব ন।
তাকেইটো।
যেতিয়া দিয়ে একে লঠাৰেে বৰষুণ দিব। যেতিয়া দিব গৰম বহুত দিনলৈকে গৰমেই দি থাকিব।
তেনেকুৱাই মানুহ বিলাকক কৈও লাভ নাই। কুনেনো শুনে, নতুন প্ৰজেক্ট নতুন প্ৰজেক্টৰ নামত। নতুন প্ৰজেক্ট নতুন প্ৰজেক্টৰ নামত গোটেই ধ্বংস কৰিছে ন গছ।
স গছ গছনি কাট কি ধ্বংস কৰি দিছে তোমাৰ পাহাৰ পৰ্বত পাহাৰ কাটি। ঘৰ চৰ বনাইলো। অ সেইটোৱে এতিয়া গৰাখহনীয়া হৈছে কি কাৰণে।
উম পানী আহিব লৈছিল। গছ গছনি নাইকিয়া কাৰণেতো ম মাত। গোটেইখিনি ঢিলা হৈ পৰিছে, নহলে গছাটো শিপাখিনে টাইট কৰি ৰাখে।
সেইটোৱে ন।
উম
জ্ঞান আছে নাই নহয়, একেটাই কৰি আছে ন ধ্বংস গোটৰতো ধ্বংসই কৰি আছে প্ৰকৃতিক।
উম।
নাপা।
অ
ঘৰত ভাল।
আছে আৰু তোমালোকৰ?
এ আছে আৰু ইমানটা ভালো নহয়।
অৰুণাচলত ফুৰিব যোৱা জেগাবোৰ চব ব্লক হৈ গ'ল নহয়।
অ ব্লক কৰি দিছে অ অৰুণাচলৰ পৰিস্থিতি বৰ এটা ভাল নহয় যে।
উম।
এতিয়া দেখিছা নাই চিমেণ্ট চাপৰি সেইয়া দলং ভাাগিলে।
অ, চিমেণ্ট চাপৰিত দৰং মানে পাচি ঘাটত সেয়া অৱস্থা নাই।
অৱস্থা নাই। পানীয়ে আৰু, এতিয়া আৰু এটা প্ৰকল্প খুলিম বুলি কৈছে সেয়া অৰুণাচলত। এতিয়া সেই প্ৰকল্পটো যদি খোলে কিন্তু আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব মানে
জানো কি হবলৈ গৈ আছে নাজানো।
নাজানো আৰু কি হ'ব গৈ আছে। উ বাকী, কেনিবা ফুৰিবলৈ যোৱা কথা আছিলে নহয়।
তাকেই যোৱা কথা আছিলে, এইয়াহে ৰাস্তা চাস্তা ব্লক যত তত। মানুহ সেয়াহে, মানুহুটো আজিকালি মানুহ ভালেই নহয়।
নহয় নহয়, আজিকালি দিনকাল বহুত বেয়া ও। কেতিয়া কি ঘটনা ঘটি যায় কোনো অকোনো মানে ধৰিবই নোৱাৰি অকনো।
উম, অৱস্থা পাটি
মানুহে আজিকালি নাচায় কোন, কেনেকুৱা, কি কাৰণত আহিছে কি?
অহ নাচাই নাচাই অহ, সেইটোৱে, জানিবলৈ নিবিচাৰে মানে মেইন
জানিবলৈ নিবিচাৰে অ'।
অ'। মানে তোমাৰ লাগিলে তুমি তাৰে হোৱা কিন্তু, উম তোমাক পিতা আৰম্ভ কৰি দিব আৰু আৰু সেই মানে মাৰপিট আৰম্ভ কৰা মানুহটো হৈছে সমাজৰ চবতছে জ্ঞানী মানুহ সিনি।
অহ।
মজা নাই।
এখন এখন সমাজৰ এটা মূৰৰ্ব্বি সেইজন।
অহ মুৰব্বী, ইফালে সিহঁতিহে আগতীয়াকে সেইটো কৰিব। কৰিব উপায় নাই অহ তাকে, কেনিবা ফুৰিবলৈ যোৱা কথা আছে, কি হয় আৰু অলপ পইচা পাতিও প্ৰব্লেম হৈ আছে
ক'ত যাব নো?
তাকেই লগৰখিনি, অ', এই তোমাৰ এই দাৰ্জিলিঙৰ ফালে যোৱা কথা ফুৰিবলৈ মানে প্লেনিং কৰি থকা হৈছে, তাকেই অলপ বাজটো লাগিব ন'
উম।
আৰু বাজেটটো লাগিব মেইন কথা আনিনি।
উম
চাবলগীয়া বহুত ধুনীয়া জেগা ন'?
আছে, বহুত ধুনীয়া জেগা।
উম, এইটোৱে নেচাৰ য'ত, অৰুণাচলত আছে বাৰু
উম।
এতিয়া নেচাৰ য'ত থাকিব তাততো চাই ভাল লাগিব ন', এতিয়া দাৰ্জিলিঙো কিমান ধুনীয়া এখন জেগা।
দাৰ্জিলিঙো ধুনীয়া অ'।
উম, এক্সপ্ল'ৰ কৰিব পৰা বহুত ধুনীয়া ধুনীয়া জেগা আছে তাত।
আছে আৰু এই এক্সপ্ল'ৰ কৰিব গৈ গৈ, এই টুৰিষ্টৰ নামত মানুহবিলাকে তাত লেতেৰা জাবৰ জোথৰ পেলাইগৈ।
সেইটোৱে ন', প্ৰব্লেমটো। এতিয়া অলপ দিনৰ আগত সেয়া বন্দে ভাৰত ট্ৰেইনখনতে চোৱা তাততো প্ৰায়বিলাক শিক্ষিত মানুহে গৈছিলে মানে হাই ক্লাছৰ মানুহ একেদিনাই কেই মানে বন্দে ভাৰতখন লেতেৰা কৰিবলগীয়া কি কথা থাকিলে, তাততো কোনো মিদুল‌ক্লাছ ফেমিলি যোৱা নাছিলে, তাতো চব হাই ক্লাছ ফেমিলি গৈছিল।
উম উম।
আকৌ তেতিয়াহ'লে, সেয়াই আৰু। এয়াই সমাজ, এয়াই যোগ।
কিনো কম আৰু এতিয়া।
তাকেহে, আমি যে এনেকৈ আছোঁ সেয়াই বহুত। তাকে কলেজতটো গৈ আছা নে কি?
কলেজ বন্ধ নহয়, দে এতিয়া জুলাই মাহ, আগষ্টৰ পৰাহে খুলিব।
অ', আগষ্টৰ পৰাহে খুলিব নি? অ', অ', বাকী হেৰি ইণ্টাৰ্ণশ্বিপ অ', মোৰ এদাই হোৱাকৈ নাই মোৰ মানে কি হ'ল জানা নাই এই যে মই যে মেডিকেল দিব যে গুচি গৈছিলোঁ
অ পৰীক্ষা অ
তেতিয়া ফিফচেমৰ একসাম হৈ থকা নাছিলে জানো মই একজামটো নিদিলো। প্ৰিঞ্চিপালৰ লগত কথা পাতিছিলোঁ তাৰপিছত ছাৰক ক'লোঁ বোলো ছাৰ এনেকৈ মই হেৰিয়ত দিব যাওঁ এইটো কি বুলি কয় ইণ্টাৰভিউ দিব যাওঁ এনেকে একজামটো পাছত দি দিলে হ'ব নাই বুলি সুধ মানে অলপ দিনৰ এক্সামৰ পাছত ছাৰে ক'লে এইটোতো তেনেকৈ এলাউ নিদিয়ে তুমি এটা কাম কৰা হেৰি এইটো বেগ হিচাপে থাকি যাব পিছত তুমি আৰু সেইটো বেক্‌টো উঠাই দিবা আৰু, তাৰপিছত বোলো ঠিক আছে তেতিয়াহ'ল ছাৰ তাৰপিছত এতিয়া আজি যোৱা কথা আছিলে, মই যে তোমাৰ কথা কল কৰিছিলো সেইকাৰণ বোলো যদি দি যোৱা হয় বো সেইকণতে কিবা এটা দিম বাৰু, তুমি এখন দুইটা বোলো লগতে গৈ পিনি কলেজৰ পৰা আহি বোলো প্ৰিন্সিপালক কথাটো পাতি আহোঁগৈ। তাৰপিছত মই আকৌ পতককে মনত পৰিলে কেৰাণী জনলৈ কল কৰিলোঁ। তাৰপিছত সুধিলোঁ বোলো এনেকৈ মোৰ হেৰি আছিলে মই এতি কলেজলৈ যাব লাগিব জানো বোলো তোলে নালাগে হেৰি যেতিয়া ফৰ্ম ফিল আপ হয় তেতিয়া আহি পেলাই ফৰ্ম ফিলাপটো কৰি পেলাই একজামটো দিলে হব তাৰপিছত মই সুধিলো বোলো ফৰ্ম ফিলাপ কেতিয়া হ'ব। তাৰিছত এ ক'লে হেৰি ফৰ্ম ফিলাপ এই জুলাই লাষ্টলৈ মানে আগষ্ট আগষ্ঠ মাহৰ মাজতে হ'ব মানে। ফমফিলাপটো ত মোক কৈছে তেতিয়া গুচি আহিবা আহি পিনি তুমি ফৰ্ম ফিলাপ টো কৰি থৈ দিবাহি আহি
তোমাৰোক ফৰ্ম ফিলাপ কৰিবলগীয়া কোনো প্ৰয়োজন নাই তুমিতো যোৱাবাৰ পৰীক্ষাটো দিয়াৰ আগতটো ফৰ্ম ফিল আাপ কৰিছিলে
কৰিছিলোঁ কিন্তু এই এইটো এটা বেগ হৈছে আহ গম পাইছো মানে শুনা এতিয়া মোৰ কি জানা নাই অ বেগ উঠোৱা পইচা মানে বেগ উঠোৱা পইচাটো দিব লাগিব লগ লগতে আৰু চাৰে বাৰশ টকাও দিব লাগিব।
কিহৰ চাৰে বাৰস টকা
এতিয়া অকল বেগ হিচাপত দিলে নহ'ব মানে
নাই
বুজিছা নাই এতিয়া অকল বেগৰ দিলে নহ'ব এতিয়া মই দুটা চৌবিশ টকা দিব লাগিব পইচা
উম
কাৰণ মই অলৰেডি মোৰ কৰ্চটো শেষ হৈ যোৱা নাই জানো
গম পাইছো
অ সেইকাৰণে ফিপ সেমৰ সেই বেগতটো দিবৰ কাৰণে মই আকৌ পঢ়ি দিব লাগিব মানে
সেই বেগ উঠাৰ পিছতো তোমাৰো ডিগ্ৰী পাছ চাৰ্টিফিকেট পাই যাবা
অ চাৰ্টিফিকেট পাই যাম মই ছমাহৰ পাছত এতিয়াতো লগৰ খিনিয়েতো পালেই মানে সিহঁতৰ নাম বিলাক ওপৰলে দিলেই
আচ্ছা
মই এতিয়া ছমাহৰ পাছতহে পাম তোমাৰ হেৰি এইটো কি বুলি কয় পঢ়া কিমান পাইছেগে
মোৰ এইবাৰ থাৰ্ড ছেমৰ একজাম দি থাৰ্ড ছেমোলে সোমাইছোহে
এইবাৰ থাৰ্ড ছেমলৈ সোমাইছাহে নেকি
উম ৰখি দিয়া নাছিলোঁ জানো এক বছৰ দুটা চেমিষ্টাৰ লষ্ট একজাম বেয়া হোৱা নাই বাৰু
অ দুটা চেমিষ্টাৰ লছ মানে তোমাৰ এক বছৰতো লছ না
সেই এক বছৰ হেৰি ড্ৰপ কৰাৰ কাৰণে একো নাই
একো নাই এইটো মিলি যাবগে বাৰু কথা নাই অ অ বাকী আগৰকেইটা মানে কি কৈছা নাই আগৰকেইটাতো বেগ নাই নহয়
আগতে বেগ নাই বেগ নাই এটাতো বেগ নাই অকমান এডুকেশ্যন মাৰ্কটো কমিছিলে থাৰ্টি নাইন মান যেনে তেনে পাছ কৰিছোঁ মানে আজিকালি আকৌ ফৰটি ফৰটি ইডুকেশ্যনতটো আকৌ হেৰিয়ে পাছ, পাছ চাবজেক্ত তটো সে মেজৰ নহয় টো মাইনৰ
অ মাইনৰটো হে হেৰিহে হেৰিহে লাগে পাছ কৰিবলে চৌবিশহে লাগে চৌবিশ তোমালোক মাধৱদেৱ ইউনিভাৰ্চিটি আন্দাৰত নেকি
অঁ
অ সেইটো কথা আকৌ আমাক আমাক চৌবিশ লাগে আমি ডিব্ৰুগড় ইউনিভাৰ্চ
আচ্ছা আমাৰ চল্লিছ লাগিব প্ৰেক্টিকেল মিলাই
অ অ অ আমাৰ চৌবিশ পালেই হ'ল মুঠতে ষাঠি অ তেতিয়াহ'লে বহুত কৰিব লাগিব আমাৰ এতিয়া ষাঠিৰ ভিতৰত চল্লিছ পাব লাগে আৰু কি চৌবিশ
অ সেইটোৱে বাকী আকো তিৰিছ নম্বৰ প্ৰেক্টিকেলত থাকে বিশ পায়েই যোৱা দেখোন তাত বিশ দিয়ে দিয়ে
অ মানে নহয় নহয় মানে কেনেকুৱাই ষাঠিৰ ভিতৰত তুমি চৌবিশ যদি নোপোৱা তেতিয়া তুমি ফেইল আকৌ তেতিয়া তোমাৰ বেগ মানে প্ৰেক্টিকেলৰ নাম্বাৰ
সেইটোয়ে অ সেইটোয়ে আমাৰ তেনেকুৱা আমাৰ মানে হেৰি মানে ষাঠি নম্বৰ চবিছটো এক্সৰা মানে‌ সেইফালে পেটি নম্বৰটো এক্সট্ৰা মানে দুইটাই মিলাই মানে ফ ফৰটি পাব লাগে মানে ফ তোমালোকত এনেকুৱা আহ হৈছে ত ফৰটি ফৰ হ'ব হ'ব কেতিয়া তেনেকে গলে তোমোক অ তোমালোক তেতিয়া চাবলৈ গলে ফ ফৰ হবগে
অ জানো তেতিয়াহলে গম নাপওঁ কিন্ত প্ৰেক্টিকেলৰ নাম্বাৰ দিয়ে যে
আহ সেইটোতো এক প্ৰেক্টিকেলৰ নাম্বৰ দি দিয়ে কলেজৰ পৰা আমাক সেইটোৱে প্ৰব্লেম হৈ যায় ন
সেইটোয়ে মাধৱদেৱৰ বহুত ষ্টিক ন
ঠিক আছে আ পেপাৰ বোৰ অকণমান আৰু এতিয়া নতুনকে চাবজেক্ট এটা ভৰাই দিলে ন, মাধৱদেৱ ষ্টাডিজ বুলি। এম ডি চিৰ এম ডি চি।
হয়নি? সেইদুতা চাবজেক্ট নো আকৌ কেলে বহালে?
বহালে মানে বেলেগ এটা উলিয়াই দিলে এই কিবা হেৰিয়ৰ
অ', এক্সতাকে কৰ্ছেই উলিয়াই দিলে।
এটা এম ডি চি বুলি মানে মাধৱদেৱ ষ্টডিজ বুলি ওলালে, আকৌ মাধৱদৱৰ বিষয়ে আহে মাধৱদেৱৰ মাধৱদেৱ। ইউনিভাৰ্চিটিৰ বিষয়ে মাধৱদেৱৰ মানে।
সকলো আৰু কিতাপ মাধৱদেব ষ্টাডিছ বুলি আছে।
বুজি পাইছো।
বেয়া নহয় ভালেই চাবজেক্টটো।
অ', সেই
আমি হেয়ত এই কি আছিলে, উম, ফাৰ্চ চেমত কম্পিউটাৰ লোৱা নাচি এতিয়া আকৌ ছেকেণ্ড চেমত কম্পিউটাৰ এক্সাম দিবলগীয়া হৈছে।
অ', কম্পিটাৰ একজাম দিবলগীয়া হৈছে?
উম, এইটো চাবজেক্ট মানে উঠাই দিলে যে, আকৌ কম্পিউটাৰটো কম্পালচৰি কৰি পেলালে।
কম্পিউটাৰ এক্জাম আমিও দিছিলো নহয়।
অ'।
কলেজত তাৰপিছত তোমালোকৰ ফৰ্থ ছেমত আহিব ইণ্টাৰ্ণশ্বিপ।
অ', ইণ্টাৰ্ণশ্বিপৰ নামত আৰু এটা একজাম হ'ব।
ইংৰাজীত কৰিলে কি ভাব ফাইদা কিবা আছে জানো। কি কি কৰিব লাগে কিবা এটা চাবজেক্টৰ ওপৰত মানে তোমালোকে
এনালাইচ এনালাই অ', সেইটো টপিক বনাব লাগে কিবা এটা হেৰি ওপৰত। আমি কলেজত গৈছিলো।
উম।
আমাক কলেজত শিকাইছ অ', নহয়-নয়, পঢ়োৱাবলৈ যোৱা নাই আমি কলেজত শিকিছিলোঁ মানে। তোমাৰ তাত অপ-অপচন কেইবাটাও থাকে দেই। তুমি, উম। অ', তুমি নিজেও এক্সট্ৰাকে ক'ৰবাত শিকাবগৈ পাৰা।
অ'।
আৰু ছেকেণ্ড তুমি কলেজত এক্সট্ৰাকে তিনজন হেৰি আহে টিচাৰ আহে।
অ'।
তিনজন টিচাৰৰ পৰাও তুমি কলেজত প্ৰশিক্ষণ ল'ব পাৰা।
উম।
আৰু তুমি হয়তো এনেকে গুপ